হেল্ল' হেল্ল'।
হেল্ল'।
হেল্ল' কি কৰি আছা। এ মই পথাৰলৈ আহিছো আমাৰ গৰু নিবলৈ আহি আছো।
অ একেই তেতিয়া মই তোৰা কি হ'ল মগজ। ছিলো তোমাৰ এ অকণমান ওলাই গৈছিলো।
অ অ। অ শুনি আছো কোৱা।
অ তাৰ পিছত আকৌ ওলাই আহি আকৌ গৰু আছে তোমাৰ মেথাউৰি ভিতৰত। তাৰ পৰা মই বোলো গৰু কেইটা আনো। বুলি ওলাই আহিলো তাৰ পৰা এনেকে মোবাইলটো চাই আহো তেনে আকৌ তোমাৰ নাম্বাৰটো পালো। মই বোলো কি হ'ল ইও বহুত দিন হ'ল ফোন চোন এটা। কৰা নাই মই বোলো মই তোমাক ফোন এটা কৰি চাওঁ বুলি ফোনটোকে লগাই দিলো আৰু।
অ অ ঠিকে আছে ঠিকে আছে ফোনটো কেতিয়াবা কৰিব লাগে মই মানে হেৰি এইকেইি ৰিচাৰ্জটো কাটিলে তাকে তাৰ পৰা ফোন কৰিবলৈ সময় নাই তোমাৰ এই এতিয়া পথাৰও দিন যে একদম মানে ৰাতিপুৱাই পথালৈ গুচি যাওঁ তাপা ৰাতিপুৱাই গৈ পেলাই দিনটো থাক মেলি আহি পেলাই সেই পাওঁহি আকৌ সেইখন সময়ত ভাগৰ লাগে যেক ভৰি দিওঁ বুলি ভাবো তাপিছতে সন্ধিয়া হয় আকৌ গৰুকেইটা সন্ধিয়া হৈ আকৌ গৰুকেইটা নিবলগীয়া হয়
উম মোৰো সেইয়াই একেগতিয়েই হৈছে তোমাৰ নিচিনা
উম তাকে পথাৰৰ দিন যে একদম সময় নাইকিয়া হৈছে
তাকে মই তোমাৰ প্ৰথম প্ৰথম ৰাতিপুৱা শুই উঠি প্ৰথমতে গৰু দিওঁহি গৰু দি আকৌ প পথাৰলৈ যাওঁ পথাৰত সেইৰে মোক মাতিবাও নুৰো কিন্তু কঠীয়া তুলি দিব লাগে যে মায়ে তুলিব নোৱাৰে
অ অ অ
মানে কি হয় তোমাৰ কঠীয়া তোলা মানুহ নাপায় সেখিতে ৰোৱনীটো পায় মানে মাইকী মানুহ
অ আমাৰ ইয়াতো তেনেকে বৰ নোপোৱা নাপায় মানে হ'লেও এটা দুটা পাই কিন্তু মানে কঠিয়া তুলিবলে মানুহ লগাই আজিকালি লাভ নাই এ আমা ইয়াত মুঠি চিষ্টেম মুঠি চিষ্টেমত লয় যে বস্তু বস্তুটো
অ আমাৰ বাৰু মুঠি চিষ্টেমত নলয় আমাৰ আশী চিষ্টেমতে লয় কিন্তু মানে তোমাৰ এ মুঠিবিলাক বহুত সৰু সৰু কৰে আৰু তোমাৰ বৰ জবৰ জমকে তোলে মানে
তাকে তাকে
ৰুবলৈও অসুবিধা পায় ন
উম হয় হয় বাৰু হয় এই মুঠি তোমাৰ কঠিয়া বিলাক ভালকে নহ'লে ৰুইও বেয়া লাগে একদম
অ ৰুই বেয়া লাগে সেইটো কাৰণে মানে তোমাৰ মই বোলো নিজেই তুলি দিও এই তাৰ পৰা আহি তোমাৰ আকৌ গৰু চৰু লৰাই পেলাই আকৌ এতিয়া গৰু লৰাই আনিবলৈ আহিব হয়
মই সেয়া গৰু নিবলৈকে আহিছো তাপা ভাত পানী খালা নাই বাৰু
উম ভাত পানী তোমাৰ খোৱা হল তোমাৰ খোৱা হল নে
মও খালো মও খালো
ভাত মানে কি তোম আকৌ জিওক কমা তাপা তোমাৰ মেথাউৰ ভিতৰত ধুনীয়াকে এলা ঢেকীয়া গজি আছে তোমাৰ ঢেকীয়া বুটলি ললো ঢেকীয়া বুতলি লৈ গৈ তোমাৰ এৰা হেৰি কৰো মানে ধুনীয়াকে শুকুৱাই ভাজি পেলাই সেই দালি ভাতে খালো আৰু
অ আমাৰ সেই আকৌ এই আমাৰ আগফালে সৰু নদী এখন আছে তাপা আমাৰ গৰু মানে নদীখনো এপাৰই দিয়া আছে নদীখন পাহৰিব লাগে তাৰপা আহোতেনে তোমাৰ সেই কচুঠো নিছিলো তাৰপিছত কচুথো নিছিলো আকৌ তোমাৰ সেই এই অকমান পানী অকণ উম মানে ট্ৰেক্টৰৰ যোৱা লিকত পানী অকণ আছিলে পানী কনে নে ভয়ে কৰিলো মাছ কেইবটাও পালো তোমাৰ গৰৈ আৰু এনেকে পুঠি চুঠি এপুৱা মান পালো মানে তাৰপা সেয়া লৈ গলো সেয়া বনালে তাকে অ সেয়া ভাজিলে সেয়া এতিয়া খালো বাউ
ঠিকে আছে ঠিকে আছে এ তেনেকুৱা তেনেকুৱা মাছেই খাব লাগে মানে কি হয় অ সেইটোতো সেইটোৱে তোমাৰ এই চালানী সোপা খাই লাভ নাই ন মানে কি হয় তাত
চালানী মাছ আজিকালি চালানী মাছ সোধা মেডিচন সেইখোপা খাই মানে একো লাভ নাই আৰু এতিয়া লোকেল যিখিনি নদী বা নদী পুখুৰী মাছটো বাদ দিছো এতিয়া নদীত যিখিনি মাছ ওলায় বা পথাৰ যিখিনি মাছ ওলায় সেইখিনি মাছ খাবলৈ পাব লাগে কাৰণ সেইখিনি একদম সেইখিনিহে মেইন লোকেল
অ উজানৰ সময়ত বাৰু ধৰিব নালাগে মাছটো তোমাৰ কি হয় মাছৰ পেটত তোমাৰ কণী থাকে ন সেই মাছৰ কণীটো যদি যদি আমি সিহঁতৰ আকৌ প্ৰজননৰ সেইটো যদি আমি ধ্বংস কৰি পেলাও তেতিয়াহলেতো আকৌ বৃদ্ধিটো নহয় সেইবাবে তোমাৰ এই পাছত যোনখিনি পানী শুকোৱাৰ ফলত
এই পথাৰলৈ আহি পেলাই যিখিনি মাছ এতিয়া পানী শুকাই গৈছে যাব নোৱাৰা আছে সেইখিনি মাছ সেইখিনি মাছ ধৰিব লাগে কাৰণ সেইখিনিতো এনেও মৰিয়ে যাব
হয় হয় সেইখিনি মানে কি হয় ৰ'দত আৰু পানী কমি যোৱা ফলতে
উম কালি আমাৰ তেনেকুৱা হ'লে আগফালৰ পথাৰ কেইখনত পানী আছিলে সেইদিনাখন মানে আমাৰ নদীখনৰ বা বৰষুণ দিলে ডাঙকে পানী উঠি যায় পানী হয় পানী উঠোতে মাছ ধেই ওলালে তাৰপা এতিয়া পানী খিনি পানী খিনি শুকাই গ'ল আৰু ৰ'দত মানে ইমানে গৰম হৈ গ'ল
যিখিনি মাছ আছিলে চব মৰি থাকিলে মানে সেইখিনি মৰা খিনিতো মৰিলে এতিয়া যিখিনি বাকী আছিলে এটা দুটা সেয়া আমি ত আপুনি পেলাই ধৰি পেলাই কেইটামান নিলো বাউ
অ অ বাকী মা দেউতাহঁতৰ ঘৰত সকলোৰে ভালনে
ভালে ভালে ভালে চব এতিয়া চব পথাৰ কামত বিজি
ঠিকে আছে ঠিকে আছে বাকী কলেজ বন্ধ দিলে নাই বৰ্তমান।
কলেজ বন্ধ দিলে বাৰু এতিয়া গৰম বহ যে আৰু বন্ধ নিদিয়াতেনো উপায় নাই মানে নগ'লেহঁতেনে এতিয়া পথাৰৰ দিন নগলেও নহয় পথাৰলে
নহয় নহয় সেইটোতো সেইটোয়ে পথাৰতটো বাৰু পিছৰে কথা এতিয়া যিটো গৰম দিছ আছে আজি তিনদিন ধৰি একেৰা আহে সেই ব অ মানে সেইটো ৰ'দত তোমাৰ কলেজ যাবলৈ মানে শকতিটো নাথাকে আৰু
হয় হয় হয় একদম মানে উপায় নেকিয়া হৈছে ইমান গৰম দিছে
উম আৰু মানে বিশেষকে কি হৈছে তোমাৰ কাৰেণ্ট কাৰেণ্টৰ প্ৰব্লেমটো তো লগত আছেই কাৰেণ্টে এনেকুৱা অসুবিধা দিছে এইকেইদিন হয় বাৰু সেইটোও হয় লোডটো বেছি হৈ যায় ন প্ৰত্যয়েক ঘৰতে বিশেষকে ফেন চেন লগোৱা হয়
হয় ফেন টো চবৰ ঘৰতে থাকে কাৰণে চবৰ ঘৰতে যদি ধৰি লোৱা কিছুমানৰ ঘ মানুহ যেনিবা কম সিহঁতৰ দুটা ৰুমত দুখন ফেন চলে কিছুমানতো মানুহ বহুত থাকে সেইটোতো সাতটা আঠটা ৰুম থাকে সাতখন আঠখন ফেন চলে একেবাৰে কমকে হলে তিনিচাৰি খন এঘৰ মানুহত তিনি চাৰিখন ফেন চলিবই আকৌ ম উম আকৌ মটৰ থাকে কিছুমানৰ ধৰি কিছুমানৰ ফ্ৰিজ থাকে কিছুমানৰ কুলাৰ থাকে
উম এ চিটোতো দূৰৰে কথাছে কিমান ভল্টেজ খায়
সেইটোতো এতিয়া উপায় নাই মানে সেয়াই কাৰেণ কাৰেন্ট নাথাকেই এতিয়া কাৰেণ্ট গাতো দুখ দিব নোৱাৰি।
কিমান আজৰি হৈছে কেইবিঘামান মানে ৰোৱা হল বৰ্তমানলৈকে
খেতি বিঘা খেতি আমাৰ তোমাৰ দুই তিনি বিঘা মান ৰোৱা হৈছেহে এ আৰম্ভ কৰিছে মানে কি হল আমি বিশেষকে আমি দ মাটি কৰো যে সেইদিনাখন অকমান এজাক বৰষুণ দিলে মানে পানী উভৈনদী হৈ যায়।
অ অ
বৰষুণ দিও তেনে ৰুব নোৱাৰিলো।
উম
তাৰপিছত আকৌ এই কালি পৰহিয় পৰা আমাৰ হেই অকণ পানীটো কমিছে যে। তাকে ট্ৰেক্টৰ নোসোমাই এতিয়া সেইটো ডাঙৰ প্ৰব্লেম হ'ল ট্ৰেকটৰ মানে হেইদিনা সোমাইছিলে একটো নোসুমালে ফচি গল।
আহ।
তপা তেনেকে হেৰি গৰুৱে হাল চাল বাই পেলাই হেৰি কৰা আছে আৰু
অ অ তাকে মই ভাবিছো মই কি ভাবিছো গম পাইছানে?
ওম কোৱা ছুণ
লগৰ আটাই কেইটা গোট খাই লৈ যিহেতু এতিয়া গৰম বন্ধই দিছে ন। চবৰে এতিয়া তোমাৰো দিলে মোৰো দিলে অলৰেডি আৰু এচাইনমেন্ তোমাৰ ম জা দি কমপ্লট হ'ল তুমালকও হল চাগে। সয়েহে আৰু একেখন ইউনিভাৰ্চিটিৰ আনডাৰতে আছে মই ভাবিছো। আমি কাজিৰঙা চাইডে গৈ পেলাই তাত তোমাৰ যিহেতু টো সৰ্বাধিক এশিঙীয়া গড় থকা উপৰিও মানে হাতী বনৰীয়া মহ সোণালী বান্দৰে সবিলাক আমি একদম ওচৰৰ পৰা দেখিবলৈ পাম মানে।
উম তাকে হয় বাৰু যাবলৈ মোৰো মনতটো আছে কাৰণ মই কাজিৰঙালৈ সঁচা কথা কবলে মানে গৈছো কাজিৰঙা ৰাস্তাতটো পাই কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এনেকে সোমাই পোৱা নাই মানে বিশেষকে। আৰু তোমাৰ তাত যেনেকে তাত অ জীপ চাফাৰীও হাতী হাতী চা
অ মোৰো সেই বিষয় মানে সেই দুটা কৰিবলে বহুত আ শা এটা আছে সৰুৰ পৰাই
উম তাকে মোৰো একদম মানে যাবলৈ বহুত মন আছে।
তাকে কাম এটা কৰিম আমি এই খেতি বাতিৰ পৰা তুমিও আজৰি। ধৰি লোৱা আময়ো আজৰি হৈ লও
হয় হয়
তাৰ পৰা মোৰ লগৰ দুটাও যাম কৈছে তাৰ পৰা মই বাৰু মোৰ নিজৰ গাড়ীয়ে লৈ লম অহ হ'ব বাৰু একো অসুবিধা। অসুবিধা নাই আমি পাচ
হেৰি কৰিবা নহলে তুমি হেৰি কৰিবা মই তোমাৰ প্ৰাইভেট গাড়ীখন লৈ যাম। তাৰপা আমি তেতিয়া গোটেই কেইটাই মিলি তেতিয়া তেলটো ভৰালে দিলে হল আৰু
অহ ঠিক আছে সেইটো একো অসুবিধা নহয় মানে কি হয় তেলটোতো লাগিবই আৰু যিহেতু কাৰোবাৰ এটা ওপৰতটো আমি হেৰি দি যাব নোৱাৰো ন
কি হ'ল মই এই মামা ল'ৰাটো এতিয়া তোমাৰ গাড়ী কিনিলে যে সি এতিয়া ঘৰত নাথাকে আমাৰ গাড়ীখন তো এনে থাকি যায়। কি কয় কেতিয়াবা কবালৈ লগলে লৈ যাবি সেইখনকে লৈ যাম ন
এৰা এৰা।
আৰু সেইখন দে হয় হয় তেতিয়া তো আমাৰ‌ লোকচান বিশেষ কে অ আৰু এতিয়া। কাজিৰঙা যাবলৈ কব গলে বহুত পইছা যায় কাৰণ থকা খোৱাৰ পৰা ধৰি আৰু তোমাৰ সেই কাজিৰঙা যে অৰ্কিড পাৰ্কখন যে আছে যে হয় হয় হয় আৰু তোমাৰ কাজিৰঙা যে পাৰ্কখন আছে যে-
উম
হেল্ল' এ আমি তালৈ যাম আৰু এ তাত মিউজিয়াম আছে দেখিছে নে আৰু তাত যে মিউজিয়াম টো আছে যে অহ তাত সেই তাত যাবলৈ মন। হয় মানে তাত তোমাৰ অসমৰ থলুৱা লোকবাদ্যয় পৰা ধৰি হাতী দাঁত বা ধৰি মানে বহুত পুৰণা বস্তু বহুত আছে।
অ বহুত পুৰণি বস্তু আছে মানে কি হয় মোক সেইবিলাক চাবলৈকে বহুত আশা এটা আছে সৰুৰ পৰা।
আৰু অসম অসমৰ থলুৱা লোকবাদ্য যিমান খিনি আছিলে। সকলো লোকবাদ্য তাত পোৱা যাব।
তাকে আমি সেইটোকে কৰিব লাগিব আৰু সময় সুবিধাটো এতিয়া মিলাম মিলাই পেলাই যাম আৰু তেতিয়া তুমি কাম এটা কৰিবা
হয় ক
বা মই হ'লেও হোৱাটছএপ গ্ৰুপ এটা খুলিম গ্ৰুপটো খুলি লৈ পেলাই তোমাক এদ কৰি দিম আৰু মোৰ লগৰ কৰিম ত তোমাৰ লগৰ কৰি দিবা তেতিয়া সিহঁতৰ সময় সুবিধাটো মিলাই চাওঁ
অহ পইচাটো মিলাই পেলাই আমি সেই তেনে কৰিব লাগিব কাৰণ পইচাটো তোমাৰ ধৰি লোৱা আমি এটা কাম কৰিম নহ'লে কাজিৰঙালৈ গৈ তোমাৰ আমি তাৰপৰা জুবিন ক্ষেত্ৰৰ পৰা আহিম হা গুৱাহাটী গৈ
অহ অহ সেইটো কৰিব পৰা হ'ব ধুনীয়াকে আমি জুবিন দাৰ ক্ষেত্ৰও চাই আহিব পাৰিম
লাগিলে এদিন থাকি দিম।
অ ঠিক আছে একো অসুবিধা নাই
সুবিধা নাই তাত থাকিব পৰা হ'ব তাকে তুমি পাতি চাবা
ঠিক আছে বাৰু হেল্ল' শুনিছানে উম উম ঠিক আছে এ মই তোমাৰ মায়ে কৈছে গৰুকেইটা সোনকালে লৈ আহিব লাগে মেথাউৰিৰ ভিতৰত আছে যে যিহেতু এই ঢল চল আহিবও পাৰে ঘপককে মই তোমাৰ গৰুকেইটা লৈ আহো তেতিয়া হ'ব দিয়া আমি মই পাছত বাৰু এবাৰ ফোন কৰিম তোমাক
অ হ'ব ঠিক আছে দিয়া।